অ', শুনি আছো দিয়া।
অ', কি কৰি আছা?
অ', আছিলোঁ ৰ'বা অলপমান খোজ কাঢ়ি আহিলোঁ ৰবা সন্ধিয়া, আজি বতৰটো ঠাণ্ডা বোলো।
তাকেতো বোত আজি মানে ভাল ভাল আজি বতৰটো ভালে।
অ', তকেতো, সঁচাই তাকে ভাল লাগে বোলো খোজ কাঢ়ি।
হয় হয় তুমি সদায় খোজকাঢ়া নে?
অ', প্ৰায় ভাগ কাঢ়ি আছো দিয়া মানে কালি পৰখি গৰমৰ কাৰণে ইমান খোজ নাকঢ়িলোঁ মই, আজি যিহেতু ঠাণ্ডা বতৰ। অ', হয়, হয় তিনি কিলোমিটাৰ। হয়, হয় ঠিকে। অ বৰ বেছিও নহয় কিন্তু অলপ চলপকে চলা ফুৰা কৰাকে তেনেকে
অ অ হয় হয় আজি মানে তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছো।
অ হয় হয় কি বিষয়।
বিষয়টো মানে গুৰুত্বপূৰ্ণ বিষয়ে মানে আজিকালিৰ ব বৰ্তমান বিশেষকৈ যুৱ প্ৰজন্ম সকলে অকমানি মাদক কৰ্তব্যৰ প্ৰতি বেছিকৈ আসক্ত হোৱা যেন মই অনুভৱ কৰিছো। তুমি কি কোৱা এই ক্ষেত্ৰত
অ ঠিক কথা ভাবিছা কিন্তু হয় হয় হয়। মই ৰাস্তা- ঘাটে আজিকালি প্ৰায় দেখো কিন্তু। চাই এইটো মানে চিন্তাৰ বিষয় কিন্তু এইটো।
তাৰে দুগোনেই এই মাদক দ্ৰব্যসমূহে মানে আমাক কেনেদৰে কি ক্ষতি কৰে অকণমান ক'ব পাৰিবা নেকি?
অঁ মাধৱদেৱৰ, প্ৰথম মানে প্ৰথম কথা তেওঁলোকৰ মানে এই নিচা জাত এইবিলাক মানে বস্তু খাই পেলাই তেওঁলোকৰ কিডনীটো, প্ৰথমতে বেয়া কৰে। কিডনী, যিহেতু আমাৰ অতি মানে গুৰুত্বপূৰ্ণ অংগ হয় আমাৰ
হয়।
স সেইটো বেয়া কৰে তাৰ পিছত দুই নম্বৰ কথা তেওঁলোকক মানে অধিক খাই থাকিলে মানে অলপ অকমান বয়স হলে মানে পানী জমা হৈ যায়।
উ
আৰু পানী, জমা হাত মানে তৃতীয় তৃতীয় কথাটো এই এই আৰু মানে উ সেই চিকিৎসালয়ত মানে তেওঁলোকৰ মানে। মৃত্যু মুখতো পৰিব লগা হয় কিন্তু মানে বহুত পলম হৈ যায় তেতিয়ালৈকে।
হয় হয় ঠিক কথা ঠিকেই কৈছা। মানে এইসমূহ মাদক দ্ৰব্য দ্ৰব্যই মানে আমাৰ শৰীৰটো এফালৰ পৰা মানে ধ্বংস ধ্বংস কৰি নিয়ে ন।
অ নিশ্চয় নিশ্চয় ইমান মানে ধ্বংস কৰে এই মাদকদ্ৰব্যই মানে। মানে দেশৰ মানে আমাৰ প্ৰায়ভাগ মানুহ এনেকেই মানে ঢুকাই আছে কিন্তু।
উম হুম হুম এক মানে তথ্যৰ পৰা পোৱা গৈছে যে আমাৰ
হয়।
মানে যে ভাৰতবৰ্ষত, বেছিভাগ হয়তো মাদক দ্ৰৱ্যৰ ফলতেই মানে মৃত্যুমুখত
উম উম হয় হয় হয় সচা কথা। ঠিকে ঠিকে ঠিক কথা কৈছা মানে এনেকুৱা এনেকুৱা কাৰণত মানে ইমান মান মানুহ ঢুকাই আছে মানে আমাৰ অসমৰ কথা কবলৈ যাওঁ গলে। অসমত, মানে। ইমান মান মানুহ ঢুকাই গাওঁ, অঞ্চলৰে হওক মহানগৰীতে, হওক বহুত মানুহ ঢুক কাই আছে কিন্তু
হয় হয় বিশেষকৈ মানে এই গাওঁ অঞ্চলত থকা যুৱ চাম সকলে মানে। সন্ধিয়া, হ'লেই মানে তেওঁলোকে এঠাইত মানে গছৰ, তলত বা এনেকুৱা তিনি আলিৰ চুকত আড্ডাত বহি মানে। এইসমূহ মাদক দ্ৰব্যৰ মানে বহুত প্ৰচলন দেখা যায়। তুমি
অ ঠিক কথা ঠিক কথা ঠিক কথা আজিয়ে মই দেখিলো আজি মই খোজ কঢ়ি আছিলো যেতিয়া। মানে কাৰণ ফিল্ড এখনত মানে তেওঁলোকে এই কেৰম বৰ্ডে, খেলিবলে একগোট হৈ পেলাই তেওঁলোকে মানে এই নিচা জা তীয় বস্তু খাই পেলাই মানে তেওঁলোকে মানে এই বিভিন্ন হাল্লা- হুল্লা কৰি থাকে মানে এনেকুৱা মানে বেয়া পৰিস্থিতি তি এটা কৰে আৰু বেয়া পৰিৱেশ এটা
ঠিকেই ঠিকেই গতিকে মানে বৰ চিন্তনীয় বিষয় হৈছে যে আমাৰ। দেশৰ ভৱিষ্যত যুৱ প্ৰজন্মসকলে মানে কোন দিশে গৈছে? আৰু বন্ধু এইখিনিতে মই এটা কথা মনলৈ আহিছে সেই বিশেষ, কৈ গাঁও অঞ্চলৰ পৰা আমাৰ চহৰত পঢ়িবলৈ অহা? সমূহ মানে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মানে উম গধূলি হলে আজিকালি? এটা তেওঁলোকে মানে কি হৈছে এ এইবোৰ ক্লাবত যোৱা পাৰ্টি কৰা। বন্ধুবৰ্গৰ মাজত বাৰ্থডে পাৰ্টি, কৰি মানে তেওঁলোকে তাতে মাদক দ্ৰব্যৰে মানে তেওঁলোকে উদযাপন কৰে। তেনেকুৱাটো নহয় যে আমিওতো ফূ্তি ফাৰ্তা কৰো মানে পাৰ্টি উযাপন কৰো কিন্তু আম ক টো মাদক দ্ৰব্যৰ প্ৰয়োজন নাই গতিকে তেওঁলোকৰ মত, তে মানে এনেকুৱাই নেকি যে মাদক দ্ৰব্য নহলে এ যেন পাৰ্টীয়ে নহব কি কোৱা এই ক্ষেত্ৰত?
অ হয় হয় সেইটোৱে সচা কথা। মানে? গাঁৱৰ মানে ফাৰ্মাৰ পৰা আহিলে মানুহে মানে কি লগ বন্ধুৰ লগত মানে তেওঁলোকে মানে লিপ্ত হৈ যায়। তেতিয়া মানে বেয়া বেয়া কামবোৰ আৰম্ভ কৰে আৰু তেওঁলোকে হয় হয় ঠিক কথা উম।
আৰুতো এই যে মাদকদৱবোৰ সেৱন কৰিছে আমাৰ, গাড়ী মটৰবোৰ চলায় যান বাহনতো বহুতোখিনি মানে? এ যিবোৰ মানে দুৰ্ঘটনা হয় কি ক'বা এই ক্ষেত্ৰত?
অ এইটোটো মানে বিৰাট ডাঙৰ দণ্ডনীয় অপৰাধ কিন্তু। এই মানে প্ৰশাসনে মানে? পুলিচসমূহ মানে অতি শীঘ্ৰে নজৰ দিব লাগে আৰু তাৰে ওপৰত মানে কি আৰু নিজৰ ক্ষতি হয় গাড়ীৰ, গাড়ীৰতো ক্ষতি হবই নিজৰ প্ৰাণও ক্ষতি হয়। মানে নিজৰ প্ৰাণটোও গুচি যায় ইমান মানে এটা মানে মৰ্মান্তিক মানে ঘটনা হয়। মানে যোৱা বছৰ চাগে মই ঘটনাটো মাদক, ব্য হেৰি কৰি পেলাই গাড়ী গাড়ী চলাই আছিল। মানে এনেকুৱা এটা খুন্দাল লগালে মানে সকলো মানে গোটেই কেইটা মানুহে মানে তাতে, থিটাতে নিহত হৈ পৰিল।
উম উম উ হয় এই এতিয়াও কেইদিনমান আগত মানে এ এ তিনিজন যুৱক যুৱতী, তেনেকৈ ৰাতি বাৰত পাৰ্টি কৰি তিনি বজাত মানে প্ৰায় দুৰ্ঘটনাত পটিত হয়। আমাৰ মহানগৰিৰে কথা গতিকে? উম তাৰ তাৰ পিছত মানে অনুসন্ধান চলোৱাত গম পালে যে, তেওঁলোকে বাৰত প্ৰায় ওঠৰ হাজাৰ টকাৰ মানে খাইছে। পুৰা গতিকে তেনেস্থলত হয় হয়, তেনেস্থলত মানে আমাৰ যুৱ প্ৰজন্ম সকল মানে বহুত বেয়া দিশত কিছু কিছুমান গৈ আছে বুলি,
অ হয় হয়।
অ
ঠিক কথা ঠিক কথা হয় এই ওঠৰ হাজাৰ টকা যদি তেওঁলোকে পঢ়াৰ নামতে খৰচ, কৰি বা নিজৰ কামৰ নামতে খৰচ কৰিলেহেঁতেন।
অ
ইমান মানে এনেকুৱা পৰ্যায় নাপালে হয় কিন্তু,
ঠিকেই ঠিকেই মানে আৰু এই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা,
অ
শুনি আছা নহয়? অ মানে- এই ক্ষেত্ৰত, অভিভাৱকসকলৰ ভূমিকা কি বুলি ভ'বা তুমি? মই কি ভাবো জানা মানে, এই ক্ষেত্ৰত মানে অভিভাৱকসকলেও- অকমান তেওঁলোকৰ প্ৰতি চকু কাণ দিব লাগে কিয়নো মানে তেওঁলোকে ধৰা- গুৱাহাটীলৈ বা যি ঠাইলৈ হওক পঢ়িবলৈ আহে। পঢ়িবলৈ আহি তেওঁলোকে ক'ত- কি কৰে পাৰ্টি কৰে নে বা ক্লাছ কেইটাৰ পৰা কেইটাৰ- তালৈ কৰে গতিকে মানে ক'ত গৈছে কি খাইছে সেইবোৰৰ মানে- অকমান অভিভাৱকসকলে মানে ধ্যান ৰাখিব লাগে নে কি কোৱা তুমি?
নিশ্চয় নিশ্চয় নিশ্চয় এই মানে, সকলো মানে এই হেই আৰু- তেওঁলোকে মানে সৰুক নজৰ ৰাখিব লাগে মানে আমাৰ- সেইয় আৰু মা দেউতাসকলৰ মানে সেই মাক দেউতা সকলক বা যিয়ে হওক। সতোক মানে পঢ়িব কি কৰি আছে ল'ৰাজনে বা ছোৱালীজনীয়ে- মানে সকলো নজৰ ৰাখিব - লাগে ন এই এই ফলত এইবিলাক মানে এনেকুৱা ফলতে মানে এনেকুৱা ল'ৰাজন নষ্ট হৈ যায় কিন্তু।
ঠিকেই ঠিকেই, গতিকে এইসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু- এই মাদক দ্ৰব্যসমূহৰ পৰা আঁতৰি অহাৰ মানে কেনেধৰণৰ- কি উপায় আছে বা মাদক দ্ৰব্যৰ সলনি, স্বাস্থ্য এটা ভালদৰে যতন কৰিবলৈ- ধৰা এজন লৰাই বিচাৰিছে এতিয়া বহু বছৰ মাদক দ্ৰব্য হেন লে কিন্তু এতিয়া তেওঁ মানে ভাল পথলৈ আহিব বিচাৰিছে, গতিকে তেওঁ কেনেদৰে মানে- মানে নিজক মানে সলনি কৰিব পাৰে অকমান কোৱাচোন?
অ ঠিকে কথা প্ৰথম কথা মানে তেওঁলোকব সম্পূৰ্ণ এৰিব লাগিব, আৰু এই- সম্পূৰ্ণ এৰি ফালে তেওঁলোকক মানে শুকামাৰ খাব লাগিব যেনেকৈ ফল মূল আদি শাক পাচলি আদি- সকলো মানে বহুত- ভাল পৰিমাণে খাব লাগিব বহুত পৰিমাণে খাব লাগিব তাৰ পিছত মানে শাৰীৰিক গচৰসমূহ- কৰিব লাগিব, যিহেতু আমি আজিকালি জিমসমূহ ওলাইছে এই জিমসমূহত- গৈ পেলাই নিজৰ শৰীৰটোক চৰ্চা কৰিব লাগিব এই সেইটোৱে এনেকুৱা এনেকুৱা মানে ভাল ভাল- ই পদক্ষেপ ললে মানে তেওঁলোকৰ বাবে কি ভাল হয়?
হয় হয় আৰু পানী বেছিকৈ খাব লাগিব।
পানী বা পানী খাব লাগে পানী মানে মানে ওজন অনুসৰি খাব লাগে প্ৰায় তিনি লিটাৰ মানে খাব লাগে পানী। গৰমৰ দিনত যিহেতু।
হয় হয় হয় অ, আৰু এই শুৱাৰ কিবা নিয়ম আছে নে টোপনি?
অ টোপনি প্ৰথম কথা এই এ, সাতৰ পৰা আঠ ঘণ্টালৈ শুব লাগে এটা মানে- এনেকুৱা মানুহ মানে, আমাৰ আমাৰ নিচিনা মানুহ হয় হয় হয়। সেইটোৱে এনেকে শুই থাকিব লাগে, তেতিয়া স্বাস্থ্যটো ভাল হৈ থাকিব।
হয় হয় ঠিকেই গতিকে মাদক দ্ৰব্য যদি মানে ধৰাই কিছু- বা যদি বা কিছু ব্যক্তি এনেকুৱা সেৱন কৰিছে কিন্তু তেওঁলোকে যদি-
হয়।
মানে ভাল পথলৈ আহিব বিচাৰে বা এৰিব বিচাৰে, তেওঁলোকে এইসময়ত- পৰামৰ্শ যদি মানি চলে নিশ্চয় তেওঁলোকৰ ভাল হ'ব।
হয় ঠিক কথা ঠিক কথা হয় হয় হয় এইটোয়ে। মানে সকলো পৰামৰ্শ এনেকুৱা মানিবই লাগিব মান তেওঁলোকে মানে এনেকুৱা নহলে ভুল পথত গুচি যাব। ভুলপথত গলে এনেকুৱা অঘটন সমূহত বেয়া কামত লিপ্ত হৈ যাব। তেতিয়া মানে গোটেই মানে ভৱিষ্যতটো তেওঁলোকৰ ধ্বংস হৈ যাব কিন্তু
হয় আৰু কি জানা মানে এই মাদক দ্ৰব্যসমূহ সেৱান কৰাৰ ফলতে হয়তো বেছি আমাৰ এশ নব্বৈ শতাংশ মানে অপৰাধসমূহ
অ তাংশ অৰ্ এই মাদৱদ্ৰবৰ কাৰণে হয় দিয়া হিংসাত কিছুমানে বেছি মাদৱদ্ৰব সেৱন কৰি পেলাই আন এজন বন্ধুক মানে এনেকুৱা আচৰণ কৰে তেনেকুৱা কৰে সচা কথা হয় হয় হয়।
হাই কাজিয়া পেচালৰ পৰা আদি কৰি সকলো মানে সমস্যাৰ মূল মানে সমস্যয়াটো হৈছে মাদৱ দ্ৰব্য সেৱা নে নে কি কোৱা?
হয় হয় হয় ঠিক কথা হয় হয় সঁচা কথা অ আঁতৰি থাকিব লাগে কি ব ললে এই লোকৰ নিচিনা মানুহৰ পৰাও আঁতৰি থাকিব লাগে আমি। মানে সেই আৰু বন্ধু বান্ধৱৰ লগত যিহেতু আমাৰ লগত কিছুমান এনেকুৱা হলেও থাকে। থে কিন্তু তেওঁলোকৰ পৰা যিমান দূৰত থাকে সিমানেই মানে নিজৰ কাৰণে ভাল ভাল স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ পৰিয়ালবৰ্গৰ কাৰণেও ভাল। ভাল আৰু নিজৰ ভৱিষ্যতৰ কাৰণেও ভাল।
আৰু মানে এনেকুৱা হয় কিছুমান বন্ধু বৰ্গৰ মাজত ধৰা চাৰিজনে খায় এজনে নাখায় গতিকে তেওঁলোক তেতিয়া মানে সেই এনেকুৱা ধৰণৰ বানধৰ পৰা আঁতৰি মংগল নে কি
উম মংগল মংগল ঠিকে ঠিকে সচাঁ কথা ভাল কথা আচা। সেইটোৱে আৰু এনেকে মানি চলিব লাগিব আমি সকলোৱে।
অ অ এতিয়া মানে দুৰ্ঘটনা সমূহো কমি যাব আৰু
দুৰ্ঘটনাৰ মানে সেই আৰু
উম উম নহলে মানে এতিয়া এনেকুৱা হয় ধৰা তুমি বা মই ৰাস্তা গৈ আছো আমি ভাল ধৰণে আমাৰ ঠাই দিশত কোনোবাই দৰা সেই মাদক দ্ৰৱ্য কৰি আমাক খুন্দিয়াই দিলে হয়নে তেওঁ তেওঁ তেওঁৰ জীৱনটোতো গ'লেই ধৰ আমাৰো নিশ্চয় মানে ক্ষতি হ'ব। গতিকে দুটা দুটা জীৱনৰ কথা এনেকে বা ভাবি চাব লাগিব বা তেওঁলোকৰ ঘৰ খনৰো কথা ভাবি চাব লাগিব। তেওঁলোকৰ ঘৰত কোন আছে কি নাই তেওঁ চিন্তা কৰিব পাৰেতো গতিকে নিজৰ জীৱনটোৰ লগতে আনৰ জীৱনৰ কথাও ভাবি মানে এইসমূহ দ্ৰব্য মানে অ মানে যধে মধে খাব নালাগে নে কি কোৱা তেওঁলোকে নিজৰ ঘৰত নিজৰ ঘৰত আৰামদায়ক ভাৱে খাওক কবলগীয়া নাই কিন্তু এইবোৰ ঠাই মানে উৎপাত কৰা বা এনেকৈ এক্সিডেণ্ট দুৰ্ঘটনা কৰা বোৰ মানে বেয়া কথা ন।
ঠিক কথা, ঠিক কথা এইবিলাক মানে একেবাৰে মানে দণ্ডনীয় অপৰাধ।
তেতিয়া হ'লে বন্ধু আজি আমি ইমানতে সামৰো নেকি।
অ', বাৰু ঠিক আছে ভাল লাগিল কথা পাতি, ঠিক আছে, বাৰু ঠিক আছে, অ, হয়। অ হয়।